হেল্ল' অ শুনিছ নে
চ
এ এনেই আছিলো গাটো ভাল নহয় অলপ তুমি কি কৰি আছিলা।
ময়ো এনেই আছিলো দিয়া বহুত গৰম যে
আহ কালি অলপ বৰষুণ দিলে অ সেনেকুৱা মানে এই পেটৰ প্ৰব্লেম হ'ল
অ অ গৰমত হয় অলপ চলপ
পেটৰ প্ৰব্লেম হয় মানে চেটাৰডেৰ পূ হৈ আছে ভাল আজি অলপ ভাল পালো বাৰু তথাপি মানে ভাল নহয় ইমান কটো
হয় নেকি আহ কালি বৰষুণ দিছিলে
অ অ কালি আবেলি দিছিলে বৰষুণ
অ অ আমাৰ একফেলগ দিয়া নাই আমাৰ বহুত ৰ'দ দিলে যাক খালি উম একদম বহুত ৰ'দ দিলে
পিছত আজিও সেই একেই অৱস্থা একেবাৰে মানে ফেনৰ তলৰ পৰা মানে যাবই নোৱাৰা তেনেকুৱা
আজি
অ অ তুম তুমি অলপ বেলেগত যোৱাচোন মানে নেটৱৰ্কটো পোৱা নাই যে অ অ এতিয়া পাৰিছে
অ সেয়াই আৰু গৰ বৰষুণ দিয়ওঁতে কালি অলপ ভাল লাগিলে আৰু
হয় আমাৰ মানে হেৰি যুৱহাট অলপমান চা নেকি যোৱাানো গম নাপাও তেনেকে অলপমান কিনি কিনাইছিলে চাগে ধ এনেকে বেছিকে নিদি দিয়ে অলপ অলপ কিনি কি নাই আৰু
এ এনেকুৱাই বৰষুণ নিতি থাকিলে ভালে লাগে এতিয়া মানে এনেকুৱা হৈছে
অ ঘৰত ভালে আছে চবে
অ আছে আছে তোমাৰ
অ ভালে দিয়া মানে মা গাটো অলপমান বেয়া আৰু এই প্ৰেচাৰ চুগাৰ এইবলিলাক চব আছে যে সেইটো
বাকী কি খালা ৰাতিপুৱা?
ৰাতিপুৱা মানে মই গৰম যে বহুত সেইটো কাৰণে মানে তেনেকে খোৱা নাই পানী খাইছিলোঁ তাৰ পিছত আৰু আনাৰস খালোঁ মানে চাহ তাহ খোৱা হোৱাই নাই আৰু।
অ চাহ খালেও গৰম উঠে নহয়।
আহ একেবাৰে মানে খাব মন নাযায় গৰমত। টাইম বোৰ চাই বাৰটা হ'ল আহি মানে মোৰ তেওঁ মৰ্ণিং মণিং লাগিয়ে আছে কিন্তু মানে ৰ'দডাল হে। পিছে দিছে বাহিৰত ওলাব কৰিব নোৱাৰা একেবাৰে।
অ নোৱাৰি বাপৰে।
চবতে একেই অৱস্থা হৈ আছে।
চবৰে চব জেগাতে একে মাজতে মানে আগতে কেতিয়াবা এ লগা হয় উজনিৰ পিনে বৰষুণ দিয়ে। পিনে হেৰি দিয়ে কিন্তু এতিয়া মানে চব ফালে একে গৰম ৰ'দ দি থাকে। বৰষুণে নিদিয়ে। তাকে দুপৰীয়া কি খাবা? দুপৰীয়া কি আছে আজি?
দুপৰীয়া মই এনেকে অ এ কণী বনাইছে। আৰু কি বনাইছে মই ভালকে গম পোৱা নাই আৰু। মই এবাৰ গৈছিলোঁ যে। কণী বনোৱা দেখিছোঁ অ গৰমত এইবিলাক খাবও নোৱাৰে একেবাৰে মানে। গৰমত বেছি পাৰিলে নিৰামিষে খাব লাগে।
তাৰমানে স্পাইচি খালে আৰু গৰম উঠে বডিবোৰ।
উ উম।
বাকী মায়ে বনাব ভাত?
নাই আমাৰ ঘৰত বৌয়ে বনাই।
অ তুমি কৈছিল অ বৌৱে বনাই অ অ কৈছিলা দাদা আৰু বৌ আ আছে।
অ আমাৰ এই দাদা মানে হেৰি বিজনেচ কাঠৰ। এনেকে কাঠৰ মানে হে মেচিনো আছে এনেকে মিল। তাত ধৰি লোৱা নিজেও এনেকে গছখিনি কাটে আৰু বেলেগৰো কাটে আৰু এইবিলাক মানে ফানিচ এইবিলাক কিবা কিবি কৰে আৰু আৰু এতিয়া আমাৰ সেই গাওঁ যে উম উম আমাৰ গাঁও যে এইফালে সেইটো কাৰণে মানে ফিচাৰী আছে।
অ ফিচাৰী অ ফিচাৰী বিজনেছটো বহুত। ভাল আৰু কিবা আজিকালি ফিচাৰী গমেন্টো দিয়ে নহয় কিবা। হেৰি।
মানে মুঠতে পইচা পোৱা যায় আৰু ভাল।
অ। ফিচাৰী কা গমেন্টও কিবা দিয়েতো ফিচাৰী ডিপাৰ্টমেন্টৰ পৰা। মাছ চাছ হেৰি কিনিব পইচা দিয়ে নেকি?
অ মানে তেনেকুৱা আমাৰ হেৰি হয় এইয়া যে বেলেগ বেলেগ আহ কিবা থাকে নহয়। কলেজ থাকে আৰু স্কুল বিলাক তেনেকুৱা এ তাত মানে ক'ত দিয়ে
অহ
গছৰ তেনেকুৱা তেনেকুৱা লৈ থৈ লৈ থৈ দিয়ে আৰু।
উম উম
সেইবিলাকে।
অ গম পাইছো অ সিটো দিলে তাৰপিছত হেৰি হেৰি মাছতো তোমালোকে দিব লাগে চাগে?
অ মাছ আমাৰ নিজৰ দিলাৰ। মানে এইটো স্পন বুলি কয় নেকি? হেৰি স্পন এইটো স্পন বুলিয়ে কয় চাগে দে মই ইমান হেৰি নাজানো মানে কি এইবিলাকৰ পৰা লৈ আহে নহয় মানে তাত এটা পোহা এইবিলাক মাছৰ কণীৰ পৰা মানে পোনা হয় আৰু তাৰ পিছত এই পোনা খি মানে তেতিয়া এক্সটাকে কে মানে এনেকে বাতি হিচাপত থাকে কিবা কিবা এবাতিত মানে কিমান লয় এনেকুৱা বেলেগ বেলেগ ধৰণৰ মাছ থাকে পিছত সেইবিলাক মানে কিনি আনে কিনি আনি পিছত পুখুৰীত দিয়ে দিয়াৰ পিছত মানে এইবিলাক অ যি যিমান খিনি মানে সিহঁতক খোৱা মানে হেৰি আৰু তেনেকুৱা টাইপৰ মানে খাদ্য দিয়ে ধৰি লোৱা এতিয়া মাছতটো সৰু সৰু থাকিলে সৰু সৰু খোৱা বস্তু দিয়ে মানে দানা বিলাক অ পিছত যিমানখিনি ডাঙৰ হয়তো গম পাই থাকে ন আৰু মানে দিয়ে যোয় পিছত ইটো মানে বেলেগ বেলেগ কুহুৰ পৰা বেলেগ বেলেগ দিয়া তেনেকুৱা হেৰি কৰি থাকে তেয়াহে মানে মাছটো ডাঙৰ হয় আৰু ইটো কোৱা এইটো নিদিয়ে এইটো কোৱা নিটো অলপমান মানে আহল বহল তেতিয়ো ডাঙৰ হয় অ অ অ পুখুৰী পৰা মাছটো মাৰি মানে চেঞ্জ কৰি থাকে অলপ অলপ তেতিয়া মানে ডাঙৰ হয় আৰু একেলগে মানে বহুত থাকিলে উম একেলগে বহুত থাকিলে অলপমান হেৰি হয় নহয়
মানে মাছবোৰ মাছবোৰ মাৰি বেলেগ এটা পুখুৰীত আকৌ এৰি দিয়ে ডাঙৰ পুখুৰী পুখুৰিত
অ অ চব মায়ে নামাৰে মানে অলপমান মানে উল্টা পুল্টা কৰে আৰু
অ এনেকুৱা হয় নেকি এনে কিমানটা কিমানটা আছে তোমাৰ দেউতাৰ?
আমাৰ ক'ব গ'লে পাঁচ ছটামান আছে চাগে বেলেগত বেলেগত। অলপমান দূৰত দূৰত আৰু। বেছি দূৰাৰতো নহয়। মাটিতো এইবিলাক নহয় নিজ নহয় নহয় এই আছে নহয় আমাৰ ইয়াত কলেজ আছে। ধৰি লোৱা কলেজৰ মাটি আছে সিহঁতে পইচা পাবৰ কাৰণে অ মানে এনেকে ফিচাৰি চিচাৰি বনাই পিছত সিহঁতে অ সিহঁতে পইচা পায় অ অ।
অ সেনেকুৱা চিষ্টেমত চলে ন এইটো মই ইমান গম পোৱা নাছিলো এইটো কেনেকে বিজনেচটো হয়।
অ অ মানে বহুত বিলাক মানুহ এনেকে হেৰি হয় অ বহুত বিলিলাক মানুহ হেৰি হয় যোনে মানে অলপ বেছিকে দিব পাৰে সিয় মানে ল'ব পাৰে আৰু। মানে দাম টো ভৰাই থব ই অলপ যদি বেছি কৰি দিয়ে এইটোৱে অলপ বেছি কৰি দিব আৰু যোনে
অ অ হেৰি নিচিনিলাম নিলাম নিচিনা আৰু নিলামত যে এনেকা হেৰি হয় দামবোৰ। অ ভাৰাটো ভাড়াটো মানে এবাৰে দিব লাগে আৰু
ভাড়াটো হেৰি কি মানে সিহতৰ মানুহৰ লগত কথা আৰু মানুহে কেতিয়া বিচ বিচাৰে যদি ধৰি লোৱা ডাকত দিয়া দিনাই যদি বিচাৰে তেতিয়াাই দিব লাগে ধৰি লোৱা অ চাৰি পাঁচ বছৰ কাৰণে পাঁচ বছৰ মানকে দিয়ে আৰু।
অ একেবাৰে দি থয় আৰু।
নিজৰ নিচিনা হয় ন অ আমাৰ মানে এটা এনেকে কলেজৰ লোৱা হৈ আছে। পোন্ধৰ বছৰ মানে হ'ল তেনেকে লোৱা মানে পাঁচ বছৰ মূৰে মূৰে দাক
তাতে মাছবোৰ যেতিয়া দিয়ে মাছ বোৰ মাৰি যোনটো লাভ হয় সেইটো তত কমপ্লিটলি তোমালোক কৰ হয়?
অ কম্লিটলি আমাৰ হয় বাকী ডাকত যিটো লোৱা গৈছিলে সেইটো পইচা দিয়া যায় আৰু।
অ অ সেইটোতো দিবই লাগিব মাছৰ খিনি নিজৰ হয় আৰু মাছৰ সিহঁতে
অ অ নাপায় একো নাপায় আৰু তাত ধৰি লোৱা অলপমান হেৰি কৰি দিলে পুখুৰী পাৰতো অলপমান হেৰি থাকে ন পলুৱা টাইপো থাকে তাত ধৰি লোৱা খেতি বাতি কৰিব পৰা যায় অলপ এনেকে আমাৰ এবাৰ কৰিছিলে বহুত হয় মানে তাত
অ মতিৰি ক হেৰি যে পানীৰ কাষৰ মানে মাটি খিনি যেতিয়া লৈ ললা আৰু সেই মাটিখিনি তোমালোকৰ হৈ গ'ল তেখেত কিয় কৰিব পাৰি যি কৰিব পাৰি আৰু। অ ভালে কিন্তু ন এনেকুৱা বিজনেচ কৰিব পাৰিলে। কিমান কি বহুত বছৰৰ পৰা কৰি আছে তেতিয়াহলে
অ এইটো কৰি আছে অ মানে এইটো মানে আমাৰ দেউতাই হেৰি কৰি থাকে আৰু। ঘৰত বাকী দাদাইটো ওলাই যায়ে। দাদা এইবিলাক মিলত কাঠ চাত দিয়াই বেলেগত মানে হাত বিলাক হে কৰে ন সেইবিলাকত হে কৰে মানে নিজে গছ আৰু কিনি কৰি কাটে নিজে পিছত মানে কাঠখিনি বেচে।
অ অ কাঠ বোৰ কৈছে মানে ফাৰ্নিচাৰ এনেকুৱা নাই হ
ফাৰ্ণিচাৰ এনেকুৱাও বনাই এই হেৰি হয় আমাৰ মৰিগাঁৱত এই জোনবিল মেলা হয় নহয়।
জুনবিল মেল
বহুত ফাৰ্ণিচাৰ বনাই একদম বিচনা ধৰি লোৱা শ শ বিছনা বনাই দুশ তিনিশ বিছনা অ বহুত বিক্ৰী যায় অ।
মই গৈ পোৱা নাই জোনবিল মেলা মানে মলি কিহৰ ওপৰত হয় থলুৱা হেৰিৰ ওপৰত নেকি।
অ অ অ এইবিলাক মানে হেৰি কব গ'লে চব পোৱা যায় তাত বাৰু এনেকে বহুত ডাঙৰ কাঠৰ এইবিলাক ফাৰ্ণিচাৰো হয় এখন মানে ফিল্ডটো মানে এটা চাইড মানে ফাৰ্নিচাৰ হেৰি এইটো বহুত ডাঙৰ হয় তাৰ পিছত তাত মানে এইবিলাক হেৰি হয় এই আমাৰ এইটো চাইড পৰত যাই ন ধৰি লোৱা গাঁৱলীয়া এইবিলাক যায় পিছত আৰু এইবিলাক পাহাৰীয়া খিনি আছে নহয় পাহাৰীয়া বিিলাক আহে মানে তাত মানে সিহঁতৰ এইবিলাক থলুৱা যি যি বস্তু থাকে এ এনেকে হালধি চালধ যিমান আৰু
অ চব মানে ফাৰ্নিচাৰো হওক পিন্ধা কাপোৰ চাপোৰোও বেছে চব
অ অ অ হয় আৰু মানে সেই পাহাৰী সিহঁতে মানে এইবিলাক বস্তু জানে নহয় ধৰি লোৱা এইবিলাক কিবা আৰু
এ খেতি বাতি কৰা বস্তু এইবিলাক পিছত আমাৰ ইফালৰ পৰা ধৰি লও আমাৰতো এনেকে ইমান তেনেকুৱা নহয় নহ আমাৰ আমাৰ এইফালৰ পৰা জলপান চলপান তেনেকুৱা যায় আৰু মানে সিহঁতৰ লগত মানে সলুৱ হলে হয় বিনিময় হয় আৰু সেয়া এখন বজাৰ হয় উম উম উম সিহঁতে এতিয়া তাততো ঢেঁকী হেৰি কৰি জলপান শুনিব নোৱাৰে আমাৰ তাত তেনেকে সিহঁতত থকা বস্তু বিলাক আমাৰ তাত নাই
অ হালধি চালধি আৰু অ জুনবিল মেলাতে ভন্ম জুনবিল মেলাট কি সব বিনিময় হয় নেকি
চব নহয় হলেও মানে এটা মানে এক্সট্ৰাকে মানে হেৰি থাকে আৰু সেইখিনি জেগাত যে বিনিময় হোৱা বুলি এটা আহি থাকে
কি বাকী বাহিৰৰ মানুহক গৈও কৰিব পাৰিব নেকি বিনিময়
অঁঁ পাৰিব
তাৰপত আমিতো এতিয়া নহয় মৰিগাঁৱৰ নাজানো আমি যদি কিবা লৈ গলোনে বা হয় আৰু
উম দিয়া নহলে পিছত কথা পাতিম অহ